হেল্ল'?
অ', কোৱা।
কি খবৰ?
ভাল, তোমাৰ?
ভালেই দিয়া, কি কৰি আছিলা?
এনেই আছিলোঁ, তুমি?
মইয়ো তোমাৰ এ, জাৱৰ অলপ পেলাব আছিলে, তাকে পেলাই আহিলোঁ ভাইটিৰ লগত। এতিয়া আছোঁ এনে।
অ', অ'।
ভাত খালা?
নাই ৰ'বা, তুমি খালা?
নাই, নাই ভাত খোৱা নাই, আজি পাপাই বনাই আছে চিকেন।
তোমাৰ পাপাইও বনাই ন মাজে-মাজে?
পাপাই বনাই অ', পাপাই ভাল বনাই দেই। মজা লাগি যায় খাই। অ', আৰু পাপাবিলাকে চাবাচোন, ইমান মানে, সদায় নবনাই, কিন্তু যেতিয়া বনাই বহুত টেষ্ট
বহুত টেষ্টি হয়।
বহুত টেষ্টি হয়, এতিয়া মা হঁতৰ আমি খাই থাকো কাৰণে চাগে
সেইটোয়ে।
তাকেইটো আৰু তোমাৰ হেৰি, কি গৰম পৰিছ ন?
সঁচাই।
বাপৰে, যি গৰম। নে চুলি খিনি কাটি দিবই ইচ্ছা হৈছে, টকলা হৈ যাব মন গৈছে।
চুলিখিনি ধুইও লাভ নাই, চাবাচোন কেনেকুৱা হৈ যায়।
ধুইও লাভ নাই তাকেইতো, এদিন মানে মোৰ মানে এটা ইচ্ছা আছে, এদিন ধুনীয়াকে পাৰ্লাৰত গৈ অলপমান ইচ পা কৰা, হেয়াৰ মাছাজ কৰা। চুলি খিনি অলপমান, কিবা-কিবি কৰিব মন গৈছে, মানে ইমান ৰাফ হৈ গৈছে, ইমান মানে ফ্ৰিজি হৈ গৈছে ন, চুলি সিও। চুলিবোৰ, বেয়া হৈ গৈছে একদম।
মোৰ সেই পাৰ্লাৰত হাইলাইট কৰাহে ইচ্ছা আছে।
হাইলাইট কৰিব মন আছে?
উম।
উম, সেইটো হাইলাইটত বা তোমাৰ এতিয়া পাৰ্লাৰত কৰিলে কিমান বা লয়?
অ', মই সুধিছিলোঁ, পাঁচডাল ষ্ট্ৰিপত থাউজেণ্ড ল'ব।
পাঁচডাল ষ্ট্ৰিপত থাউজেণ্ড!
উম।
ঔ পাঁচডাল ষ্ট্ৰিপত এই থাউজেণ্ড মানে চাবাচোন তুমি ঘৰতে বাকচ আনি পিনে নিজে কৰিলে বহুত গোটে গোটেই খিনি চুলিতে হ'ব। একচুৱেলি পাৰ্লাৰত তোমাৰ আক প্ৰফেচনেলি কৰি দিয় ন আমি আৰু ঘৰত ক'ত আৰু সপলা সপলিকে কৰি দিওঁ মনত নাই এবাৰ যে কৰিছিলো আধা কৰিলো আধা নহল। কিন্ত ভাল লাগিছিলে হলেও। অ তোমাৰা হাইলাইট গুচি গ'ল ন? তুমি কলা দিলা ন আকৌ?
অ কলা কৰি দিলো।
ইছ কি হাইলাইট কৰিছিলোঁ মজা লাগিছিল।
তাকে মোৰ সেই থ্ৰেডিং কৰিব যাব আছে ৰবা, পাৰ্লাৰ যোৱাই হোৱা নাই।
অ থ্ৰেডিং ন?
উম।
থ্ৰেডিং কৰিবও লাগিছিল মানে ইমান গজি গ'ল এতিয়া এতিয়া যদি থ্ৰেডিং কৰো ন বাপৰে বাপ কি দোষ পাম।
মইয়ো, তুমি ক'ত কৰা?
মই বাৰু পাৰ্লাৰত নকৰো মোৰ মা বিউটিচিয়ানৰ কাম কৰা মানে শিকি থৈ দিয়া ন, বিউ চিয়ান কোৰ্চ, ত সেইকাৰণে মায়ে মায়ে কৰি দিয়ে থ্ৰেডিং চ্ৰেডিং।
অঁ।
আমাৰ মায়েও মানে পাৰ্লাৰ এখন খোলা কথা কৈছিলে, মানে ভাবি আছিল আৰু। এনেকে পাৰ্লাৰ এখন খুলিম বুলি, কাৰণ বিউটিচিয়ানৰ কৰ্চ কৰি থৈ দিয়া আছে মেকআপ মেকাপৰো কৰ্চ চৰ্চ চব কৈ থৈ দিয়া আছে, এতিয়া আৰু এতিয়া নকৰি নকৰি থাকিয়ে গৈছে সেনেকে। পাহৰিয়ে গৈছে চাগে? না পাহাৰ নাই বাৰু মনত আছে আছে, অঁ ধৰি লোৱা থ্ৰেডিং চ্ৰেডিংবোৰ কৰিব জানে আৰু তোমাৰ হেয়াৰ কাট চেয়াৰ কাট বোৰ জানে কিছুমান।
ব্ৰাইডেল মেকআপ কৰে নে?
ব্ৰাইডেল মেকাপো কৰে, আগতে কৰিছিলে এতিয়া বহুত দিন কৰা নাই নহয় এতিয়া, উ পাৰিব বাৰু কৰিলে।
উম উম।
আৰু তোমাৰ হেৰি আমাৰ মা মই লাষ্ট চুলি কেতিয়া কাটিছিলো জানানে? টুৱেটি টুৱেটি ফাইভত অঁ দুৰ্গা নহয় চৰি দিৱালী দিৱালী আগত কাটিছিলো। মাহীয়ে কাটি দিছিলে কি ধুনীয়া কাটিছে! আমাৰ মাহীও কৰ্চ কৰা ন বিউটিচিয়ানৰ। মাহীয়ে বহুত ধুনীয়া চুলি কাটে, এই তুমি দেখিছিলা চাগে চুলিখিনি অকনমান চৰ্ট হৈ গৈছ ফালে লেয়াৰ লেয়াৰ কাট দিছিলো ধুনীয়া হৈছিলে। ভাল লাগিছিলে চুলিখিনি, আকৌ কাটিব মন গৈছে মানে। লেয়াৰ কাটটো ভাল লাগে অ মানে পিছফালে ক্লিপ মাৰিলেও ধুনীয়া দেখি।
অ।
সেইয়াইটো আও মানে মই পাৰ্লাৰত বাৰু থ্ৰেডিং কৰি পোৱা নাই মায়ে এনেকে থ্ৰেডং ছেডিং কৰি দিয়ে ত মানে আৰু এজন আমা তি চিনাকি আছিলে পাৰলাৰ নাই তাকে আ টিজনী বাচ এনেই মানে ট্ৰেডিং ছেডিং কৰিব জানে আৰু, সে আন্টিয়ে বোলে থেডিং কৰিলে একেবাৰে ডুপ নাপায়, ডুপ নোপোৱাকে কেনেকে থ্ৰেডিং কৰে?
মই ইমান ডুপ পাও জানা চকু পানী ওলাই যায়।
কুকুৰটোপ পাওঁ বহুত ময়ো ময়ো। তাতে আৰু মোৰ ইমান এসোপা গজিছে ন এতিয়া যদি মই কৰো বাপৰে মই মৰি থাকিব লাগিব।
নচা ভাল ডুপ পায়।
বহুত আৰু আপাৰ লিপছ কৰা নে?
মই ফেচিলেইজাৰ ব্যৱহাৰ কৰো।
ফেচেল এই এজৰ চেজৰ ব্যৱহাৰ নকৰিবা, মোজ গজি যাব। অ মানে মোজ গজি যায় বুলি শুনিছো, কি বা এতিয়া।
নাজানো নে ম‌ও শুনিছো।
মানে কিয় কৈছো জানা আমি এতিয়া আণ্ডাৰ আৰ্মচৰ যে ৰেজত তুমি ৰেজৰ মাৰ নে কি কৰা? ৰেজাৰ মাৰা ন? আণ্ডাৰ আৰ্মচত যদি ৰে জাৰ মৰা যায় ন তেতিয়া আকৌ হেৰি হৈ যায় গজি যায়।
উম।
মানেত কোৰ আজি কাটিলা আকৌ গজ জি যায়, এনেকা সেইকাৰণে বহুত উ মানে ৰেজাৰ মাৰিব নালাগে বোলে।
অ ৱেক্স ল'ব লাগে।
অ ৱেক্স ল'ব লাগে, সেইকাৰণে এইবোৰ এইবোৰ বস্তু পাৰ্লাৰত কৰে ভাল অ আণ্ডাৰ আৰ্মচতো পাৰ্লাৰত কৰিব নোৱাৰি বাৰু দিয়াচোন।
তাকে।
কিন্তু সে
অ আণ্ডাৰ আৰ্মচ ৰেজাৰে ইউজ কৰো।
মইয়ো কোনে আৰু এইবোৰ পেট পে এইবোৰ ৱেক চোৱেকছ্ মাৰি থাক কে বাপৰে কি দুখ পাম। বহুত দুখ পায় ভৰিতো যে কৰে পাৰ্লাৰবিলাকত যে ৱেক্স কৰে যে ইশ ৰাম
মোৰ এবাৰ ন মানে ব্ৰাইডেল মেকআপ কৰি এটা ফটোশ্বুট কৰাৰ ইচ্ছা আছে জানা?
অ ন মোৰো মোৰো বিৰাট আছে ব্ৰাইডেল মেকাপ কৰি ফটোশ্বুট এটা।
মোক যদি এনেকৈ পালো হয় কবাত যেতিয়া আমাক ক'লে হয় যে চুট এটা আছে। তেওঁলোকে মেক আপ কৰি দিম।
অ তাকেইতো তোমাৰও নাই ন তেনেকা চিনাকি?
নাই অ জানানে।
সেনকা যদি আমাৰহে নাথাকে বেলেগ ছোৱালীবিলাকে ইমান কৰি থাকে ব্ৰাইডেল মেকআপ মই যে দেখিছা না আজিলেকে কৰিয়ে পোৱা নাই।
মও পোৱা নাই, অ মানে বাহিৰা মেক‌আপ, নাই নাই। বাহিৰা মেকআপ কৰিয়ে নাপালো বেলেগৰ হাতেৰে এনেকা পাৰ্লাৰত নিজে কৰা যায়।
তাকেই নিজে কৰা যায় বাহিৰত আৰু ক'ত কৰিবা? আৰু এইবোৰ ব্ৰাইডেল মেক আপ কৰিব গ'লেও বহুত ল'ব নহয়।
তাকেইতো দহ-বিশ হাজাৰতো ল'বই।
এ বাপৰে বাপ বহুত লৈ ল'ব, আৰু তোমাৰ দৰকাৰো ন কি কি কৰিবা ব্ৰাইডেল মেকআপ ডাল কৰি অ কৰি নি নি ফটোচুট-চটোচুট হ'লে বেলেগ কথা।
না আজিকালি চুট বিলাক কৰে ন
ন সেইটোৱে মানে মডেল বিচাৰে যে
উম।
সেনেকে যদি বিচাৰিলে হয় মডেল। মোৰ কিন্তু ভয় লাগে জানা নে, মোৰ আৰু স্কিনটো চেনচেটিভ ন এনেই আৰু একনে-চেকনে হয়। আ মানে আছে বা হয় পতুকে হৈ যায় বুলি ভয়ে লাগে।
কিবা প্ৰডাক্ট দিয়ে।
কিবা প্ৰডাক্ট দিয়ে তাকে তো, মোৰ হা?
ইচ্ছা এটা আছে ফটো উঠিব এনেকে।
ইচ্ছা এটা মোৰো আছে অ তোকে যদি মেকাআপ আৰ্টিষ্টৰ এনেকুৱা কোনো চিনাকি নাই যে কোনোবাই ক'ব
অ মোৰো নাই জানা।
মানে মেকআপ আৰ্টিষ্ট বিলাকে এতিয়া তুমাৰ ব্ৰাইডেল শুটৰ কাৰণে মানে তাহাতে এটা মডেল বিচাৰে ন কেতিয়াবা এনেই মেকআপ কৰি পিনে ট্ৰাই কৰিবৰ কাৰণে। ত তেতিয়া ম তেতিয়া মানে ব্ৰাইডেল যেতিয়া মেকআপটো কৰে ন চকুত পুৰা লেন্সো লগাই দিয়ে।
অ।
চকু যে এটা কালাৰফুল মানে এ এনেকুৱা লেন্স আইলেনচ চৰি আইলাইচিছ নহয় এইটো কি আইলাইচিছ লগাই যে তাকে। ইচ্ছা এটা আছে দেই। মোৰ আৰু মোৰ এইকেইদিনতে মানে ইচ্ছা এটা আছে চুলি খিনি গৈ পিনে একদম স্পাহ কৰা। মানে যোনটো এটা মাছাজ দিয়ে ন উফ।
তোমাৰ চুলি খিনিত বুটক্স কৰিলে কিন্তু ভাল লাগিব।
মানে কি বুটক্স কৰিলে।
অ।
ভাল লাগিব জানো? মানে কেনেকুৱাতো কি হয় প মানে ষ্ট্ৰেইটাৰ ষ্ট্ৰেইটিংৰ টাইপৰে ন? পাৰমান পাৰমানেণ্টটো নহয় টেম্পৰাৰী।
এক বছৰে থাকে।
অ এক বৰছামান থাকে আচ্ছা আচ্ছা।
কিন্তু আকৌ সেই সৰু সৰু ওলালে বেয়া দেখি।
অ তেতিয়া বেয়া দেখি অ।
উম। মোৰ মানে বা এজনীয়ে কৰিছিল। ভাল লাগিছে বাজনীৰ চুলি খিনিও ধুনীয়া, বাজনী খুপ ধুনীয়া লাগে এতিয়া।
হয় নেকি?
অ।
কৰিব লাগিব ৰ'বা ময়ো।
এ স্পাহ এদিন কৰি লাভ নাই জানা নে।
ও'ম?
স্পা বোলো এদিন কৰি লাভ নাই।
স্পা হেইটো হয় পিছে, এদিন কৰি একো লাভ নাই
মাহত কৰিলেহে ভাল।
হা'।
মানে মাহে মাহে কৰিলে ভাল হয়।
মাহে মাহে কৰিলে ভাল তোমাৰ, মই লাইফত চাগে এবাৰ এবাৰ নে দুবাৰেই কৰিলো নেকি। কি তাকো বহুত বছৰ হ'ল এতিয়ালৈকে এ কৰাই নাই।
উম, মই কৰিব ইচ্ছা আছে ৰ'বা কিন্তু চুলি চাইহে তোমাৰ
তোমালোকৰ উম, তোমালোকৰ সেইফালে সেইফালেও আছে। হেৰি আ উম, এই ৰাগাখন চিনি পোৱা নে?
ক'ত বা আছে?
এই বামুণী মৈদামৰ ফালে আছে ৰাগাখন।
অঁ।
তাতো বহুত মানে ভাল। তাতে মই স্পা কৰিছিলো, তাৰে যোনজন মানে ল'ৰাই কৰি দিছিলে, উ আৰু ল'ৰা মানুহ বিলাকে কৰিলে তাহাঁতৰ হাতবোৰ টান থাকে ন' মোটা থাকে, ত' বেছি ভাল লাগে চাবাচোন।
তাকে।
মানে মাছাজটো দিলে আৰাম লাগে। ছোৱালী মানুহবিলাকৰ হাতবোৰ কোমল কোমল সৰু সৰু থাকে, ইমান এটা এইতো মানে মাছাজটো দিলে ভাল নালাগে, কিন্তু লৰাকেইটাই দিলে বিৰাট ভাল লাগে, হাত বোৰ খহটা খহটা থাকে যে।
অ'।
বা কি মজা লাগি গৈছিল, তাৰ পিছত মাছাজ মানে স্পা কৰি মাছাজ কৰি তাৰ পিছত হেৰি কৰি দিছিলে কাৰ্ল কৰি দিছিলে চুলি খিনি।
উম,।
ভাল লাগি গৈছিল, একদম ফ্ৰেছ লাগে। সেইদিনাখনে মানে চুলি খিনি কেনেকুৱা লাগে জানানে, যেন মোৰ চুলি নহয় হে নেকি ইমান ধুনীয়া ধুনীয়া গোন্ধ। ইমান ধুনীয়া একদম চিল্কি হৈ থাকে, কি ভাল লাগে।
মোৰো ইচ্ছা আছে এবাৰ কৰিব।
কৰিবা জনা নে, তোমাৰতো চুলিখিনি এনেও ধুনীয়া ষ্ট্ৰেইট আৰু চিল্কী।
উম, আমি একেলগে যাম দিয়া।
এদিন যাম দিয়া ন' পইচা-চইচা জমা কৰি লওঁ, পইচা টোৱে মেইন ন'।
সেইটোৱেই তো।
সেইটোৱে মেইন, সেইটো জমা হ'লে যা আৰু এইবোৰ কৰা মনেই হাজাৰ টকা যোৱা নহয়, ক'ত হাজাৰ টকা? পোন্ধৰশ মানে যাবগে।
উম।
স্পা পা কৰিলে আৰু তোমাৰ
কিবা এনেই ছেভেন হাণ্ড্ৰেড লয় নেকি?
স্পা কৰিলে চাগে অ' চছেভেন হাণ্ড্ৰেড সিমান মানে ল'ব চাগে দেই। মোৰ মানে স্মুথনিং কৰিব ইচ্ছা আছে, স্মুথনিং কৰিলে কেনেকুৱা লাগিব চাগে?
ভাল লাগিব।
কিন্তু মোৰ এটা ভয় কি আছে জানানে স্মুথিং কৰিব। মানে মোৰ বা এজনী আছে বাজনীয়ে মানে তোমাৰ ক্লাছ অ এইথ নে নাইনতে এনেকে স্মুথনিং কৰিছিলে। এ ধৰি লোৱা কলেজমানতে কৰিছিলে নেকি মে বি নতুন নতুন কলেজ পাইছিল চাগে। স্মুঠনিং ক মানে স্মুঠিং নহয় ষ্ট্ৰেইট কৰিছিলে নাজানো কিয়বা তাই চুলিখিনি গোটেই সৰি থাকিল নহয়, টকলা হৈ গ'ল।
এই মা।
অ', একদম ৰিয়েল ঘটনা কৈ আছোঁ, তাই টকলা হৈ গ'ল, মোৰ তেতিয়া পৰা মানে অকমান ভয়ো লাগে। মানে ক'ত বা কৰিছিল বেলেগ মানে ফাল্তু পাৰ্লাৰত কৰিছিল চাগে।
ইচ, তাই কেনেকুৱা লাগিছে ভাবা।
কেনেকুৱা লাগিছে ভাবাচোন চুলিখিনি সৰা হ'ল তাইৰ সৰি সৰি সৰি সৰি তালোত চুলি নাই, তলৰ ফালে আছে তালো ফালে নাই। আৰু আগফালে অকমান অকমান আছে তাই সেনেকেই মিলাই থৈ দিয়ে।
অ'।
মোৰ মই মানে ভয়ে লাগে দেখিলে জানানে মানে মই ইমেজিন কৰিব নোৱাৰো কেনেকুৱা লাগিব। সেইকাৰণে মানে সৰুতে এইবোৰ কৰিব নালাগে, আৰু কৰিছে যদিও ক'ত বা কৰিছে!
অ', তোমাৰ দামী পাৰ্লাৰত কৰিব লাগে।
দামী পাৰ্লাৰত এ মানে বেছি কি জানা? বেছিকে এইবোৰ হিট চিত পালেও চুলি বেয়া হয়। গৰম হীটটো পালে, কালাৰ চালাৰ বেছিকে কৰিলেও কেনেকুৱা ধোৱা ওলাই, চুলিখিনি বেয়া হৈ যায়। জ্বলি যায় ন, নেচাৰেল তোমাৰ সেই নেচাৰেল চুলি হৈ নাথাকে আৰু, আমাৰ এতিয়া মোৰ যোনটো চুলি, কালাৰ চালাৰ কৰি বহুত আৰ্ট তিফিছিয়েল হৈ গল, সেইটো নেচাৰেল হই থকা নাই আৰু। জোনবোৰ তোমাৰ নতুন নতুন কে গজি